হেল্ল'
অ শুনি আছা নে মা
উম শুনি আছো দিয়ক
অ কি আবেলি বজাৰ ওলাই যোৱা নহল
নাই নহয়
অ ফ িহত বল ন
আহ
এ ভালে হৈছে দিয়া বতৰ বেয়া নহয়
উম বহুত বোকা হৈ আছে ৰাস্তাটো সেই সেইকাৰণে যোৱা নাই ৰব
উম উম ময়ো নগ'লো মই যোৱা কথা আছিল কালিতো নগলো গৰম বুলি ভাবি আজি কিন্তু কিটো মানে ভাল বতৰ আছিল তথাপিও নগলো
এ এনেকুৱা বতৰ হলেও ইমান ভাল নালাগে যাই আমাৰ বাইদেউহঁতে গ'ল নেকি নেকি
অ গ'ল চাগে হেৰি দেউতাক আহি পালে নে কি লৰাৰ
নাই নাই অহা নাই
অ অ
আহি পোৱা নাই নাই ৰব আহি পোৱা নাই
অ সোতে পলম হ'বল
আহতে দেৰি হব উম
কালি বাবুহঁতৰ স্কুল আনিবা ন
উম আছে কালি স্কুল
তাকে একদিন মাত্ৰ ৰেষ্ট আৰু কালিৰ পৰা আৰম্ভ হল
তাপটো
টীউশন স্কুল টীউচন স্কুল এইয়াই মানে
উম স্কুল এই এই আপ ডাউন কৰি থাকোতে দিনটো যায় আৰু তাকো গৰমৰ বন্ধুতো টিউশচন আছে নহয় এইবাৰ
খচাও ভাল নহ'লে বৰ হৈ যাব।
সেইটোতো সেইটোয়ে আৰু দুদিন মাহ স্কুল বন্ধ বুলি ক'লে আৰু কিতাপে নলয় নহয়
নলয় উ পঢ়াখিনি মানে একদম হেৰি হৈ যায় কমি যায়।
ইস্কুল খোলাৰ লগে, লগে আৰু ছয় মাহলি পৰীক্ষাও আহিয়ে যাব।
অ', আগষ্টৰ মাহটো গ'লেই, ছেপটেম্বৰৰ পৰা চয় মাহিলী পৰীক্ষাৰ ৰুটিন দিবই।
অ, সেইকাৰনেইটো এইবাৰ গৰমৰ বন্ধতো মানে, টিউচনটো বন্ধ ন, কৰিম, মানে উম, কেইদিনমান মান মানে মেমেও যাব ন, গাঁৱত। আমিওতো অলপ ফুৰি ল'ম আৰু
উ, উম। অ, অ', তাকেই।
এই মাত টো নিও আৰু মানে, এঘাৰ তাৰিখ মানলৈকে একমাহ হ'ব, তেতিয়া আৰু এই মাহটো লৈ যাওঁ আৰু বাৰ তাৰিখৰ পৰা এইকেইদিন
চুটি ল'ব। উ, উ, তেতিয়া অলপ এই চাইকেল চলাব ওলাই আহিব। আবেলি। তাকে, এই পৰীক্ষাতটো চলি থাকিলে কিবা মাথাত বিৰাট ডাঙৰ এটা চিন্তা হৈ থাকে ন?
আহ, উম।
উ, মোৰ কিন্তু হয়, তোমালোকৰ বা হয়নেে নহয়?
পৰীক্ষা সিহঁতে দিব, টেনচন আমাৰ লাগি থাকে।
অ মই মানে পঢ়াই গোটেইখিনি মানে ও, ৰিভিজন লওঁ, তাৰপিছত পঠোৱাৰ পিছতো লাগে, লিখিলেনে নাই বা ভালকে।
উম।
মানে কিবা ল'ৰা মানুহ ন। ইমান মানে অলপ চিৰিয়াছ হ'ল নে? নাই পৰীক্ষা হলত, মানে কি আৰু ইফাল সিফাল মানে বেঞ্চত বহা ল'ৰাৰ লগত কিবা গপই মাৰি থাকিল নেকি? ও, কিন্তু মেমহঁত চাই বাৰু বহুত মানে ষ্ট্ৰিক্টলি যে, কথা নাপাতিবা, তথাপি অকমান যদি মেম ওলাই যাই বোলে, গোটেই ক্লাছটো হুলস্থুল কৰে।
উম।
তাকে, এতিয়া তোমালোকৰ বাবুৰ এনে মানে উ হেৰি নম্বৰ ভালে আহে?
এতিয়া বৰ্তমান ঠিকেই আছে, ভালে আছে নম্বৰ। পিছত কি হয়, ডাঙৰ হ'লে।
নাই, মানে কি হয় পঢ়াটো যদি সদায় প্ৰত্যেক লেচনতটো সদায় মানে পঢ়া যায়, তেতিয়া ইমান বেয়া নহয়।
উম।
ধৰা আজি যিখিনি ক্লাছত পঢ়ালে, ঘৰত যাই যদি আকৌ তুমি মানে ৰিভিজন লোৱা, মানে সেনেকে থাকিলে কি হয়, পৰীক্ষাৰ আগতে সি পঢ়িব লগা নহয়, অকল ৰিভিজন কৰিলেই হয়। কিছুমানে থাকে কি মানে মা ও কিতাপ নোলায় নো। ওলাই পৰীক্ষাৰ আগত।
সময়ত প পৰীক্ষাৰ সময়ত প এ প যি হয় হ'ব আৰু সেইটো বুলি থৈ দিয়ে।
থৈ দিয়ে। তাৰপিছত আক আক কমপ্লেইন কাক দিয়ে কোৱাচোন? মাষ্টৰবিলাকক।
অ স্কুলতে দিয়ে।
অ মানে কমপ্লেইন কৰে যে মাষ্টৰে পঢ়োৱাই নাই।
অহ
মাষ্টৰে আৰু ক'তনো নপঢ়াই পঢ়াইয়ে দিয়াচোন হয়নে?
উম সেইটো ভুল গাৰ্জেনৰে, গাৰ্জেনে যদি সেইখিনি গুৰুত্ব নিদিয়ে যদি ঘৰত সেই খিনি গাৰ্জেনে তেতিয়াহ'লে মাষ্টৰক দুখী কি হ'ব।
অ সেইটো মানে কি মাষ্টৰে প্ৰশ্ন-উত্তৰ কৰি দিব, দেখুৱাই দিব তাৰ পিছত আমাৰ ঘৰত সেইখিনি প্ৰেক্টিচ হব লাগিব। উম তাকে, আমাৰ ইয়াৰ অলপ পৰীক্ষা ইংৰাজীহে বেয়া হৈছে চাগে।
আমাৰ পৰিৱেশখন কিজানি ইমান এটা ভাল হোৱা নাই।
তোমালোকৰ কিন্তু ভাল মানে কি হয় এম চি কিও দিয়ে ইয়াতে মই পেপাৰ চাইছো ইহঁতৰ স্কুলৰ।
উম।
আমাৰ ইহঁতক আকৌ এম চি কিও নিদিয়ে জানানে, গোটেই মানে এনেকুৱা নাইনৰ, এইটৰ ল'ৰা-ছোৱালীকহে যেন একেবাৰে আগতে আমি পঢ়োটে যেনেকে প্ৰশ্ন-উত্তৰ সেনেকুৱা দিয়ে।
অ পিছে চাহ-তাহ খোৱা হ'ল নে নাই?
উম খালো চাহ খালো, মেগী খালো।
অ
উম বাম নাই আহি পোৱা নাই মাইনাই মেছেজ কৰিছিলে অলপ দেৰি হ'ব আহোতে, তাকে আকৌ মই কিবা লৈয়ো আহিব দিছোঁ বজাৰ অলপ কৰি আনিবা বোলো।
অ
একো মানে হেৰি বজাৰত নগলো কাৰণে একো চব্জি নায়েই ঘৰত।
উম।
অকল আলু আছে, মই বোলো অকল আলু মই কি বনাম এতিয়া। তা উম। তাকে বিলেহী আৰু আমাৰ ইহঁতে ঘৰৰ মানুহকেইটাই আলু নাখায় নহয়।
আমাৰ যে লৰাটোও নাখায়।
অ বাবু ইজিলি মানে অ আলু এইটো য খাব যদি তুমি এই যে মানে ডাঙৰ- ডাঙৰকে কাটি যে বেচনত অকমান লেটিয়াই যদি তেলত ফ্ৰাই কৰি দিয়া।
অহ
খাব যেনেকে বেঙেনা ফ্ৰাই হয়, সেনেকে খায় এনেই বাকী আলু নাখায়। থৈ দিয়ে। উম অকল কণী খাই উম এতিয়া অলপ সোৱাদ নহয় উম এক্দম নহয়। আৰু আলু খাবৰ কাৰণে তুমি ৰখা আৰু নৱেম্বৰ অক্টোবৰলৈ।
উম।
ৰঙালাও লেচেৰা ভেন্দি জিকা এতিয়া ইয়াই খোৱা আৰু।
অ।
এনে তুমি পিছে মাত। মাছ মাংস নোখোৱা ন।
নাখাওঁ। এই মাংস নাখাওঁৱে। উম মাছতো কেতিয়াবা মানে চব মাছ নাখাওঁ অক। কিছুমান খাওঁ।
অ তোমালোকৰ বাইদেউও নাখায় দাদাও নাখায় মানে ইহঁতে মাছ মাংস ইমান বাছ ন।
উম।
গোটেই কেইটাই গোটেই কেইটাই নোখোৱা তোমাৰ লাগে সৰু। বনাই ন।
উম।
উম আমাৰ আকৌ কি হয় এদিন কিবাকে মাছ। বা মাংস নাহিলে মানে। ঘৰত ভাত নাখায়।
হে হে।
চব্জি খোৱাৰ ভিতৰত মই অকল মানে মই অকলে খা। মই বনাওঁ মোৰ নিজৰ কাৰণে। ইঁহতে চাহ। চব্জি তুমি যিমান ভাল বুলি নোকোৱা কি কোৱা আমি নাখাওঁ তুমি খাই থাকা। উম তুমি এনে চব্জি বেছি। ল'ৰা ছোৱালী নাখাটো বেয়া খাব লাগে।
নাখায় সি আমাৰ কচুৰ কচুৰ লতিটো খায়।
অ কচু এতিয়া আমাৰ নতুনকে কিন্তু মাইনা বাবুক কচু খোৱা হৈছে জানানে এই যে পেতা কচুটো খাই। আৰু যে। ঠাৰি মিহি মিহি ঠাৰি কচুটো আনা যায় আনি পেলাই কণ বিলাহী দি বনাই সেইটোও খাই এতিয়া।
উম। আমাৰ সেই সেই কলা কচু আমাৰ কচুৰ লতিটো বহুত ভাল। তাই খাই বেলেগ। চব্জি নাখায় আকৌ।
ঠিকে আছে কচুটো খালেও ভাল ন। কালি পিছে কল- ফুল নেকি তুমি বনালা নেকি?
নাই মই নিয়া নাই জেঠি মাহঁতকে দিলো সিহঁতৰে তে মানে এই তলত উ মই নুমাইহে লৈ আহিছিলো
অ হয় নেকি মই বোলো তুমি চাগে বাচি গুচি লৈ গলা নেকি কি উম
এতিয়া আছে কি কৰি আছে?
কোনে
আপুনি কি কৰি আছে এতিয়া
মই এনেই বহি আছো। ইহত আহি পোৱা নাই নহয় আহিলেহে ভাতৰ যোগাৰ কৰিম।
অ দেৰি হোৱাও নাই অৱশ্যে
দেৰি হোৱা নাই কিন্তু তথা- পি মানে আজি অলপ সোনকালে হোৱা কৰিম এই যে টোপনি কম হ'ল ন সেইকাৰণে মানে সোন- কালে খাই বৈ খুম তাকে কালি গৈছো স্কুল যাওঁতে কালি অলপ দেৰি হ'ব। দেই বোলো মই অলপ শুব লাগিব মানে পাচ- তাত উঠিলে মোৰ মানে গাটো প্ৰেছাৰ ল' হৈ যায় কিবা দেখোন কান কে ৰা- তি শোৱেই দেখোন বাৰটাৰ পিছত
উম কালি তো আৰু বতৰে কি ৰূপ- লয়
অ নাই বৰষুণটো দিবই এতিয়া আমটিৰ হাত লাগিছে নহয় দিবই উম এতিয়া দিবই বতৰ এতিয়া আৰু উপায় নাই স্কুল আজি আহিবই লাগিব হেনেকেই
উম মই চাও ৰৱ ৰাস্তা চাস্তা বেয়া যদি হয় ৰাতিকি যদি বৰষুণ দিয়ে কালি নিয়া নহ'বও পাৰে
দেউতাকে থব নাহে
গাড়ী আৰু উ গাড়ীত পঠাব আৰু বেছি ভয় লাগে নহয় উম দেউতাকেতো যেনেকে হ'লেও অকলে মানুহ গুচি উ যাব
উম, তাকে। হেৰি মই দুদিনমান স্কুল ছুটীৰ সময়ত দেউতক পাব্লিক স্কুলত যোৱা দেখিলো মই বোলো ইয়াক এতে এডমিশ্যন দিলে নেকি সে ভাবিলো সেইদিনা।
নাই জি পি এছৰ বাছ চলাই আছে না।
অ' আচ্ছা, সেইকাৰণে ন।
উম' এতিয়া উ এতিয়া হ'লে দুমাহ, তিনমাহ মান। হ'ল জি পি এছৰ বাছ চলাই।
ভাল হৈছে দিয়া স্কুল টাইমিং বা কিবা ঘৰত। হয়, ন। মই ভাল পাওঁ এনে এনেকুৱা কাম কামটো ভাল দেই। কিমান? এই মানে আৰু কি আৰু অলপ কম হলেও মানে ই এছ আই চি এছ আই থাকে। কিব ন।
অহ,
পি এফ টো থাকে।
মানে সেই আৰু পইচা কম আৰাম আছে।
সেয়াই মানে পিছত যে কিবা এটা তোমাৰ পাৰ টাইমৰ কাৰণে কৰিব পাৰে ন।
উম,
এতিয়া ধৰা তোমালোকো নিজাকৈ হেৰি আছে সেইখনে পাৰ্ট টাইম অকবমান ওলাই গ'লেই হ'ল সন্ধিয়া।
সেইখন ধৈৰ্য্য নাই নহয় আকৌ।
উম, বেলেগে ইমান টকা কামাই কৰে অকমান আধা ঘন্টা লৈ গৈ।
অ' এই ইহঁতে পাৰে আৰু যোনে চলাই আছে সিহঁতে পাৰে আৰু।
অ' সেই এ বেলাতে বোলে এই যে আমাৰ যে ইহঁত এই উ মেইন যে আমাৰ একেবাৰে একদম সিহতে অ-অ।